হেল্ল'
হেল্ল'
অ', কি কৰিছে?
আছো।
অ', ভাত খালে? অহ
তুমি খালা?
অ', খালো দিয়ক। কিহে খালে?
আ, দালিতে মাছ দিছিলে, মাছ মগুৰ দালি, মাছ দি পেলাই বনাইছে। তাৰপিছতে তিয়ঁহ, চালাড আৰু বিলাহী পোৰা পিটিকা।
অ', অ', অ'।
তুমি?
আমাৰ উম, বিশেষ একো নাই কোমোৰা ভাজিছিলে।
অ', অ', ঠিকে আছে দালিয়ে মানে দুই
পৰীক্ষা কেনে পঢ়ি হৈছে?
পঢ়ি আছো
অহ, কিমান আগবাঢ়িছে?
উম, হ'ব আৰু।
অ', অ', অ'। তেতিয়া অধ্যয়নটো পাৰিলানে?
উম, নাই চাই আছো, চাই আছো। টান আছে অলপ।
চতুৰ্থটো, চতুৰ্থ অধ্যয়নটো অকণমান টান আছে।
উম, আছে দুইটা টান আছে।
উম, উম। সেইটোয়ে মানে মোৰ মানে খেলি মেলি লাগি থাকে, তোমাৰ মানে এয়া অৰ্থনীতি যে তোমাৰ এয়া পাথৰ মেনেট তোমাৰ মেইন জোনখিনিত কথাখিনি ন?
উম।
নিত মানে অকমান মানে খেলি মেলি লাগি যায় আৰু অংক খিনি মানে তোমাৰ তোমাৰ সূত্ৰ খিনি অকন মানে আও হেই, খেলি মেলি হৈ থাকে।
উম, সূত্ৰখিনি মানে মেম, মেমে যিখিনি বুজাই দিছিলে, সেইখিনিৱে আহিব মানে আও কিন্তু মেমে ভালকে এইবা বুজাই দিয়া নগ'লে
অ', বাইদেউৱে মোক দিছিলে বাৰু সূত্ৰ খিনি খি দিছিলে মোক
অ'
অ'
সূত্ৰটো দিছিলে কিন্তু বুজি নাপালে কেনেকে গৈমংক হয় হয়
এইটোৱে ন এতিয়া কি কৰা যায় তাকে ভাবি আছো অংক খিনি যদি পাৰো ন তেতিয়া নহ'লে পৰীক্ষা বেয়া হৈ যাব ন অংক অকণ ভাল নম্বৰ আনিলে বাকী খিনি কষ্ট কৰি দিম বাৰু সেইখিনি বা প্ৰব্লেম নাই। কিন্তু, তোমাৰ অংক খিনি কৰিলে আপোনাৰ মানে সেইখিনি ভালে যাব।
অঁ, বাকী খিনি বাৰু বনাই কৰি লিখিব পৰা যায় কিন্তু এইটো নোৱাৰে নহয়। অঁ মেথচ
উম, অঁ, বা আজি তাত সেইফালে-ৰ'দ কেনেকুৱা গৰম।
আজি গৰম মানে আগবেলাটো অলপ বহুত গৰম পৰিছিল আগবেলা। বাৰ বাজি প অকমান মান ডাৱৰীয়া নিচিনা হল। কিন্তু গৰমতটো আছে বহুত। ত কমিল বহুতখিনি কমি গ'ল।
বা আমাৰ ইয়াত আজি বহুত গৰম।
অঁঅ।
বৰষুণতটো মানে ধৰিছে। ছিলে বাৰাটামান বজাত ধৰিছিলে তাৰ পিছত নকিয় হৈ গল আকৌ ৰদ ওলাইছে তাই। টে টেকীয়াকে ৰদ পাল ওলাইছে।
এটাৰ মাজিততটো হেৰিও পৰিছিলে বৰষুণ কণী আছিল। অলপ অলপ
অঁ, অঁ, অঁ, অঁ দিছিলে ন। আমাৰ ইয়াতো আ-আমাৰ ইয়াতো দিছিলে চাগে মই ঘৰত নাছিলো মেডেম। বেলেগে
ছিল অঁ, অঁ।
মই কাম এটাত গৈছিলো।
ঠিকে আছে।
কৰিলোঁ। বজাৰ বজাৰো-বজাৰো হৈছিলে। মানে আমাৰ ইয়াত আজি বজাৰ হয় দেওবাৰে, দেওবাৰে। বজাৰো-বজাৰো, কইলো।
আমাৰো হয় বজাৰ।
অহ ',
আজি বুধবাৰহে।
অ ', বুধবাৰেও বজাৰ হয়। বজাৰ, 'বজাৰ কৰিলে?
হল কৰিলো।
কি কি কৰিলে?
এই কি খাম আৰু যি চব্জিৰ দাম হৈছে।
অ',
এয়া জিক, -
সেইটোৱে ন',? ইমান দাম।
উম, জিকা কিনিলো, ভোল, তাৰ পিছতে, তিতা- কেৰেলা আধা কেজি কিনি আনিছো। কাকিয়ল বুলি যে কয়, ডাঙৰ ডাঙৰটো যে- তিতা-কেৰেলাটো নহয়। কাকিয়ল বুলি যে কয় ডাঙৰ - ডাঙৰ,
অহ ', অহ ', - অহ গম পাইছো অ- অ- অ- অ
তিতা কেৰেলাটো, - সৰু হয় ন', বহুত।
সেউজীয়া বগা যেনেকে চিন- চিন থাকে।
অ', সেনেক কিছুমান সেনেকুৱাও থাকে কিছুমান সেউজীয়াও থাকে।
অ', গম পালো এইটো ভাল নাপাও খাই ভাল নালাগে। আজিকালি কে চব্জি বিলাক, কি খাব আপোনাৰ চব মানে হেৰি,
সাৰ দিয়া। উম', উপায় নাই তাকেতো খাইকৈ জীয়াই থাকিব লাগিব।
কিন্তু ঘৰত সেয়া ঘৰত,
এ, বিলাহী ললো ভোল, জিকা তিয়ঁহ দুই কেজি লৈ আহিছোঁ। তিয়ঁহটো মানে আমি বেছি খাওঁ।
অ'।
হে সেনেকে হৈ গ'ল আ
তিঁয়হটো খাব লাগে আচলতে, গৰমৰ কাৰণে মানে তিঁয়হটো খোৱা ভাল। আৰু আপোনাৰ লিভাৰটো আপোনাৰ ভালে থাকে আৰু লিভাৰটো মানে পৰিষ্কাৰ হয়, আৰু কিন্তু হজম, হজম নহয় বাৰু তিয়ঁহটো ৰাতি খাব নালাগে। টো কাণে
অ', তিয়ঁহৰ হজম তিতা যে, পেটত তা হৈ যায়
অ', মই এইটো আজিহে গম পাইছো।
অ', তিয়ঁহ খোৱাৰ পিছত চাবাচোন উগাৰ আহিলে যে এটা উগাৰ আহে ন? কিয়নো, তিতা হৈ যায় পেটত
অ', হয়, নেকি? আজিকালি কি খাব এইবিলাক আপোনাৰ চব হেৰি সাৰে দি দিয়ে ন?
উপায় নাই সাৰকে খাই‌ জীয়াই থাকিব লাগিব আমাৰ এফালে আমাৰ গাঁৱত আছে। গাঁৱত এই বান্দৰ গা একো-একো কৰিব পৰা নাযায়।
বান্দৰ বহুত নেকি আপোনোকৰ তাত? আপোনালোকৰ ওচৰত কি পাহাৰ চাহাৰ আছে চাগে ন?
নাই, নাই। পাহাৰ নাই। জানো আগৰ পৰা আছিলে, আমি জন্ম পা দেখি আছো, এই বান্দৰ
অ' চ অ' বান্দৰ আছে ন? আৰু হাতে হাত ওলাই বুলি শুনিছিলো মাজতে।
প্ৰতি মাহত ওলায়। অ' আৰু তাৰপিছতে আহাৰ আহাৰৰ নাইকিয়া। কাতি।, আঘোণ অ' এই অ' আঘোণত ধান কাটা নহয়, ফুলি থকা সময়তে। কাতি মাহত ফুলেহে।
অ', অ'।
আৰু ঠাণ্ডা দিনত বেছি ন
আপোনালোকৰ ঘৰলে আহেনে
কাতি মাহত নোলায় মোক ভুল হৈছে
আহঁ
ধান যেতিয়া হেৰি হয় মাঘৰ আগত মানে ঠাণ্ডা বহুত ঠাণ্ডা কেইদিনত আহে
অ অ ঠাণ্ডা পৰিলে ওলাই
সৰিয়হ যে ফুলে যে বেছি সৰিয়হ খোলা সময়তে ওলায়
অ আপোনালোকৰ ঘৰ ঘৰ ঘৰৰ ওচৰত আহিনে
অ আহে নদী এখন আছে যে নদীখন প থাকে আহ মানে আহে তো বহুত আহে কঠিয়াতুলি পাহাৰ ফালে আহে কামবোৰ কঠীয়াাতলি পাহাৰৰ ফালৰ পৰা আহে
অ অ হ'ব বাৰু আপোনাৰ হেৰি খেতিয়কসকলেও বহুত চাগে আপোনাৰ অনিষ্ট হয় ন
অ হয় আহোতেতো দুশ তিনিশও আহি যায় তাৰপাছত আহোতে ভাগ ভাগ বা মানে প্ৰত্যেকখন গাঁৱতে ৰৈ ৰৈ ৰৈ ৰৈ আহি আহি আমাৰ তাত আহে যদিও মানে চল্লিশ পঞ্চাশটা এনেকুৱাকে থাকেগৈ আৰু
অ অ
আকৌ আমাৰ এইখিনিত আহ চল ত্ৰিশটা মান ৰ'ল বা বিশটামান ৰ'ল বাকীখিনি আগত গ'ল সেনেকে মানে থাকে
মানুহ ম মানুহ চানুহ মাৰি মাৰিছেনে আজিলৈ হাতীয়ে
তেনেকুৱা হোৱা নাই তেনে মানুহে দেখি বোলে ভয় খায় ইমান ডাঙৰ ডাঙৰ এটা এটা এখন মানে এ বিল্ডিঙৰ যে গ্ৰাউণ্ড ফ্ল'ৰ টো যে যিমান সমলকে চফ থাকে তাৰ সমান মান হয়
অ অ
ক ক
তাকেই তো নে ইমান হাত তি ওলালেই আপোনাৰ এ চ আপোনাৰ মানে হেৰি আপোনাৰ এই হাতীবোৰ আপোনাৰ মানে খাদ্য নেপায় যে পাহাৰৰ জেগাত তাই ওলাই গুচি আহ আহে আৰু আহ আহ অ পোৱালিও আহে চাগে লগত হয়
পোৱালি সেয়া আহে পোৱালি ইয়াতে জগে সৰিয়হৰ পাল জগে হ
আপুনি দেখিছেনে বনৰীয়া হাতী মানে আপুনি আপুনি এই চাব গৈছেনে
এ নাই তেনেকে কত যাম ৰাতিহে ওলাই আমাৰ এফালে
নাই যোৱা নেকি
নাই দিনত নোলাই নহয় আমাৰ ইয়াত ৰাতি ওলাই সন্ধিয়া ঠাণ্ডা দিনত খুব সোনকালে সন্ধিয়া হয় ন চাৰিটা মান বাজোতে সন্ধিয়া হৈয়ে যায়
শব্দটো কেনেককা কৰে বহুত বহুত শব্দ কৰে ন
অ যদি থাকে এ পাঁচ কিলোমিটাৰমানান আঁতৰত থাকে তাতো শুনিব
হয় নেকি
অ পাঁচ কিলোমিটাৰ আঁত থাকিলেও শুনিবা কিন্তু আপোনাৰ ঘৰৰ লগতে আছে এনেকুৱা লাগিব
অ অ পোৱালি কিছুমান আহে নহয় এনেকে হাত হাতি আহে তাৰপিছত পোৱালী বিলাক বোৰ আপোনাৰ তেনেকেই এৰি থৈ যায়গে মই গাঁতে চাতে ৰখি যায়গৈ
অ এনেকুৱা হৈছে পিছত ফৰেষ্ট মানুহে আহি আনি আঁতৰাই কৰি দিছে মাক পিছদিনাখন আ আকৌ সিহঁত আহে আহি যায় নহয় পোৱালি কেইটা যে গাঁত পৰি যায় পুখুৰীত পৰিল এবাৰ এবাৰ পুখুৰীত পৰিল যেতি এতিয়া সেই তাৰপিছত মাকজনী মতা দুতামান ৰল থাকে নহয় লগৰ কেইটামান ৰল পিছদিনাখন আকৌ ৰাতিপুৱাই যাক গোটেইটো আহিছে তাৰপিছত সিহঁতে যে ৰল তাৰপিছত ৰল জাকটো গো আহিছে তাৰ পাছত মানুহে কিব কিবি কৰি দিলে নে সিহঁতে নিলে নাজানো অ ত মানে মানুহে চাগে ৰাস্তাটো উলিয়াই দিলে সিহঁত চাগে হেৰি কৰিলে নেকি
হয়
তাৰিছত পুৱালিটো লৈ পেলাই গোটেই কেইটা আকৌ গুচি গল সন্ধিয়া সময়ত আহি যায় আকৌ ৰাতি ৰাতিপুৱা হোৱাৰ লগত দুকমুকালি হও হও আহিছে আৰু
হয়
ছয়টা মান বজাত যে পোহৰ হয় যে
হয়
তেতিয়া সেইখিনি সময়তে সিহঁতে গুচি যায় মান বেলি ওলোৱা আগত গুচি যায়গৈ খাই খাই গুচি যায়গৈ মাটি মাৰ সিহঁতো মই যে কৈছিলো এখন গাঁৱত ৰৈ ৰৈ ৰৈ ৰৈ আগলে গুচি গুচি যায় ন আধা আধা ৰৈ ৰৈ থাকে
অ অ
কাৰণ একেখিনি জেগাত ইমাহ সোপা ৰলে কেনেকে নো খাব ৰখোৱা বস্তু বুত লাগিব এই সিহঁত উ মা মই এ ক'লো চাৰিটামান বাজি ছয়টামান বাজি গুচি যায়গৈ সন্ধিয়া হোৱা মানে ৰাতিপুৱা হোৱাৰ লগে লগে
হয়
মানে কি কয় হেৰি সিহতৰ মাতে আমি এতিয়া ফোন কৰিছো বোলে হেল্ল তই অমোকত আছ আহ সিহঁতেতো সেইবোৰ নাই সিহঁতে মাত দিয়ে মাত দিয়াৰ লগে লগে এেইফালে পৰা সেইকেইটা মাত দিয়ে দি পেলাই গুচি আহে এনেকেইে চলে সিয়হতো এইবাৰ আমাৰ ঘৰৰ ওচৰতে লৈ গ'ল পথাৰত পথাৰৰ ফালে ধান খালে
হয়
ধান খাই মানুহৰ ঘৰৰ ঘ ভাগি ধান খাই আকৌ লগৰ কেইটালে ধান আকৌ পিঠিত নদী পাৰ হৈ পিঠিত